অ' শুনিছো। অ-অ, ৰ'ব এই অফিচৰ পৰা এই ঘৰ সোমালো তেয়া এনেই বহি আচো।
অহ-অহ আপুনি যে আজি মোক বাহিৰত দেখা লগ পোৱাতে কিবা এটা বিষয়ৰ বিষয়ে সুধিব খুজিছে।
অহ হয়-হয়। মই আপোনাৰ উম, মই আপোনাৰ পৰা জানিব বিচাৰিলো বিচাৰিছিলো যে ডিজিটেল পেমেন্টৰ বিষয়ে অলপমান জানিব বিচাৰিছিলো।
অ' কোৱা-কোৱা কি জানিব বিচাৰো।
হয়-হয় এতিয়া মানে মই ডিজিল পেমেন্টৰ বেহু কেই খন বহু কেনি প্ৰশ্ন আ মোৰ মনত মই অলপমান জানিব বিচাৰিছিলো আপোনাৰ পৰা এতিয়া সুধিব পাৰিম নে বাৰু।
কোৱা-কোৱা।
হয়। প্ৰথম প্ৰশ্নটো হ'ল যে আপোনাৰ ম ডিজিটেল পেমেন্ট মানে কিনো?
অ মোৰ মতে ডিজিটেল পেমেণ্ট মানে হৈছে হাতত নগদ নিদিয়াকৈ মোবাইল। বেংক বা ইণ্টাৰনেটৰ সহায়ত টকা লেনদেন কৰা এটা পদ্ধতি। এতিয়া দোকানত কিবা কিনিলে মোবাইলৰ ৰিচাৰ্জ কৰিলে বা কৰবালৈ টকা পঠিয়াল লাগিলে সহজে কৰিব পাৰি। আগতে এইবোৰ কাম কৰিবলৈ বেংকলৈ যাব লাগিছিল। হয় ন কিন্তু এতিয়া ঘৰত বহিয়ে বহুত কাম কৰিব পাৰি মোৰ মনত হয় ইয়াৰ বাবে সমানো বাচে বা কষ্টও কম হয়। সেইবাবে আজিকালি বহুত মানুহে ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰে। আছে মই এয়ে ভাবো।
অ আপোনাৰ মতে ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰিলে কি কি সুবিধা হয় বাৰু?
মোৰ মতে ডিজিটেল পে'মেণ্ট বহুত সুবিধা আছে ডিজিটেল পে'মেণ্টত প্ৰথমে হাতত বেছি নগদ টকা লৈ ফুৰিব নালাগে।
হয়।
দ্বিতীয়তে যিকোনো সময়তে আৰু যিকোনো ঠাইৰ পৰা টকা পঠি য়াব পাৰি।
হয়।
ৰ বিল বা মোবাইলৰ ৰিচাৰ্জ অনলাইন বজাৰ আদি সকলো কাম কৰিব পাৰি আৰু ডিজিটেল পেমেন্টৰ জৰিয়তে আজিকালি।
হয়।
মোৰ মনত হয় ইয়াৰ বাবে সহজ বাচ সময় বাচছে আৰু লাইনত থিয় দিব নালাগে যদি সঠিকভাৱে ব্যৱহাৰ কৰা যায় তেন্ত ডিজিটেল পে'মেণ্টটো বহুত সুবিধাজনক বুলি মই ভাবোঁ আৰু।
হয়।
উম ঠিকে কৈছে বাৰু অ আৰু আপোনাৰ মতে আজিকালি মানুহে যে ডিজিটেল পেমেণ্ট কিয় বেছি বেছিকে ব্যৱহাৰ কৰিব ধৰিছে?
মোৰ মতে ইয়াৰ মূল কাৰণটো হৈছে সুবিধা। এতিয়া প্ৰায় সকলো হাতত স্মাৰ্টফোন আছে। আৰু ইণ্টাৰনেটো সহজে পোৱা যায় দোকান হোটেল। ফাৰ্মাচী আৰু আন বহুতো ঠাইত কিউ আৰ ক'ড থাকে। এ হে নিয়মিত ভাৱে টকা দিব পাৰি বহু মানুহে বেংকলৈ বাৰে বাৰে যাব। হ'ব নিবিচাৰে সেয়ে মবাইলৰ জৰিয়তে লেন দেেন কৰে বৰ মনত হয় সময় বস্তু পোৱা আৰু সহজ ব্যৱহাৰৰ বাবেও ডিজিটেল পেমেণ্ট দক দিনে জনপ্ৰিয় হৈ আহিছে তুমি পিছে ব্যৱহাৰ কৰা নে?
অ মইয়ো ব্যৱহাৰ কৰো ডিজিটেল পেমেণ্ট। কিন্তু মই বেছি ব্যৱহাৰ নকৰো। মই সকাৰণে অলপ প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছিলো স কাৰণে। অ আৰু প্ৰশ্ন আছিল যে আপোনাৰ মতে ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰাৰ সময়ত কি কি কি সাৱধানতা ল'ব লাগে?
কোনোমতে ডিজিটেল পে'মেণ্ট ব্যৱহাৰ কৰাৰ সময়ত অলপ সাৱধানতা লোৱাটো বহুত দৰকাৰ
হয়।
কাৰণ নিজৰ পিন অ' টি পি বা পাছৱৰ্ড কেতিয়াও আনক ক'ব নালাগে কোনো অচিনাকি লিংগ আহিলে লিংক খুলিব বুলি চাব নালাগে নুবুজাকৈ কতো টিপিবও নালাগে টকা পঠিয়াবৰ আগতে নাম নম্বৰ ভালদৰে চাই লোৱা উচিত বৰ মনত অলপ সাৱধান হলে বহু সমস্যাৰ পাৰ বাচি যাব পাৰি সেইবাবে মই সদায় কথা মনত ৰাখি ডিজিটেল পে'মেণ্টটো ব্যৱহাৰ কৰক
হয়। ঠিকে কৈছে, উম আপোনাৰ মতে বাৰু এতিয়া ডিজিটেল পেমেন্ট মানুহৰ দৈনন্দিন জীৱন জীৱন কেনেকৈ সহজ কৰিছে বাৰু
মোৰ মতে ডিজিটেল পেমেন্ট মানুহৰ দৈনন্দিন কাম কাজ সহজ কৰি দিছে আগতে বহুত কামৰ বাবে বেংক বা এটিএম লৈ যাব লাগিছিল কিন্তু এতিয়া মোবাইলতে বহু কাম শেষ কৰিব পাৰি
হয়।
দানত কিবা কিনিলে লগে, লগে টকা দিবও পাৰি যাৰ বাবে লাইনত থাকিব নালাগে কৰবাত টকা পঠিয়াব লাগিলে মাত্ৰ এক ছেকেণ্ডতে সময় লাগে বা বিদ্যুৎক বিল আজিকালি বিদ্যুকতিক বিল মোবাইলৰ ৰিচাৰ্জ আৰু আজিকালি যিহেতু গেছৰ দাম বাঢ়িছে গেছৰ বিল অনলাইন বজাৰ আদি সকলো কাম ঘৰতে বহিয়ে সঠিকভাৱে কৰিব মোৰ মনত হয় ইয়াৰ বাবে সকলো সকলোৰে সময়ও বাচে আৰু কষ্টও কমোৱা হয়। এইটোয়ে কওঁ কব বিচাৰো
ঠিকে কৈছে,
অ',
আৰু এটা প্ৰশ্ন আছিল যে আপোনাৰ মতে গাঁও অঞ্চলত ডিজিটেল পেমেন্ট কিমান ধৰ কৰে
অ',
মোৰ মতে গাঁও অঞ্চলত ডিজিটেল পেমেণ্টটো বহু উপকাৰী বুলি মই ভাবো আগতে বহু মানুহে বেংকলৈ যাবলৈ দূৰলৈ যাব লাগিছিল তেতিয়া মোবাইল থাকিলেহে বহুত লেন দেন ঘৰতে বঢ়িয়া কৰিব পাৰি
অ',
চৰকাৰৰ স চৰকাৰী সহায়ত
থকাও বেংক একাউণ্টত সহজে আহে দোকানতে অ', দোকানতে দোকানদাৰে কিউ আৰ ক'ড ৰাখি সহজে টকা ল'ব পাৰে অৱশ্যে সকলো মানুহে ইয়াক ভালদৰে ব্য্ৱহাৰ কৰিব জানিব লাগে বোৰ মনত হয় সচেতনা বাঢ়িলে গাঁৱতো ডিজিটেল পেমেন্ট আৰু বেছি জনপ্ৰিয় হৈ পৰিব বুলি ক হব
ঠিক আছে, ঠিকেই কৈছে বাৰু। উম ঠিকেই আপোনাৰ কথাটো কিন্তু কথাটো হ'ল যে আপোনাৰ মতে এতিয়া চৰকাৰে ডিজিটেল পেমেন্ট বেছি জনপ্ৰিয় কৰিবলৈ কি কি কৰিব লাগে?
মোৰ মতে চৰকাৰে প্ৰথমে সকলো মানুহৰ ডিজিটেল পেমেন্টৰ বিষয়ে সহজ ক শিকাব লাগে বিশেষকৈ গাওঁ অন অঞ্চলৰ বহু মানুহে এতিয়াও এই ব্যৱস্থাটোত ভালদৰে নাজানে। এ সজাগতা কাৰ্য্যসূচী চলাব লাগে। বা বেংক আৰু বিভিন্ন বিভাগে মানুহক মোবাইলৰ জৰিয়তে কেনেকৈ টকা পঠিয়াব লাগে সেই বিষয়ে বুজাই দিব লাগে।
উম।
উম ইণ্টাৰনেট সুবিধা সকলো ঠাই উন্নত কৰিব লাগে বোলিও মই ভাবো লগতে অন অনলাইন ঠগ বাচিৰ পৰা মানুহৰ সুৰক্ষা দিবলৈ কঠোৰ ব্যৱস্থা লব লাগে। মোৰ মনত হয় চৰকাৰ। আৰু সাধাৰণ মানুহে একেলগে কাম কৰিলে ডিজিটেল পেমেন্টটো বৰ বেছি সফল হব। বুলি মই ভাবো।
ঠিকেই কৈছে বাৰু।
উ
অ' আপোনাৰ এটা প্ৰশ্ন আছিল যে আপোনাৰ মতে এতিয়া ডিজিটেল পেমেণ্টৰ কিবা অসুবিধাও আছে। ানে
মোৰ মতে ডিজিটেল পেমেণ্টৰ সুবিধাৰ লগতে কিছুমান অসুবিধাও আছে।
হয়।
যদি মোবাইল হেৰুৱাই যায়।
হয়।
বা ইণ্টাৰনেট নাথাকে তেন্তে। কেতিয়াবা হ'ব পাৰে কিছুমান সগে হোৱা ফোন বা মেছেজ কৰি মানুহৰ পৰা অ' টি পি বা পাছপৰ্ট লয়। টকা চুৰি কৰিবলৈ চেষ্টা কৰে সেইবাবে। সময়তে সাৱধান থাকিলেহে। থাকিব লাগে সময়মতে সাৱধানো থাকিব লাগে বৰ ম। তা আমি যদি নিজৰ তথ্য গোপন ৰাখো বাৰ। নুবুজা ক কতো ক্লিক নকৰো। তেন্তে এই সমস্যয়াবোৰ সহজে এৰাই চলিব পাৰিম বুলি মই ভাবো। এই সুবিধাৰ লগতে সচেতনতাও বহুত জৰুৰী।
হয়। ঠিকে কৈছ বাৰু। অ' আৰু এটা প্ৰশ্ন হৈছিল যে মোৰ হেৰি শষ ডিজিল পেমেট বিষয়ে আপুনি কি কব বিচাৰে এতিয়া।
ডিজিটেল পেমেণ্টৰ বিষয়ে
হয়।
অহ শেষত মই এইটয়ে ক'ব বিচাৰো যে ডিজিটেল পে'মেণ্ট আজিৰ সময়ত বহুত উপকাৰী। ইয়াৰ বাবে আমাৰ বহু কাম সহজ হয়।
হয়।
দ্ৰুত আৰু অসুবিধাৰ জনৰ সৈতে কিন্তু ইয়াৰ ব্যয়ৱহাৰ। কৰাৰ সময়ত অলপ সাৱধানা হোৱাতও সমান দৰকাৰ। নিজৰ অ' টি পি, পিন আৰু পাচপত কেতিয়াও আনক দিব নালাগে মই ভাবো য। যদি আমি বুদ্ধি মন্তাৰে। আৰু সাৱধানেৰে ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰোঁ। তেন্তে ইয়াৰ পৰা বহুতো লাভ পাব পাৰিম। ভৱিষ্যতে আৰু বেছি মানুহে এইবোৰ ব্যৱস্থা কৰিব পাৰে। আমাৰ দৈনিন জীৱনৰ আগলৈকে সহজ হৈ উঠিব। ইয়াৰ ফলত মই ভাবো যে। ডিজিটেল পেমেণ্ট মানুহে কৰিব লাগে।
উম,
আৰু ডিজিটেল পেমেণ্ট সহায়ত যিহেতু আজিকালি ডিজিটেল পেমেণ্ট চব। অসমৰ প্ৰাণে প্ৰাণেই হওক বা ভাৰতৰ প্ৰাণে প্ৰাণে ডিজিটেল পেমেন্ট চলে। তুমিয়ো জানাই।
উম,
সেইবাবে ডিজিটেল পেমেণ্টৰ সহায়ত বহুত বস্তু সহজ হৈ পৰিছে। চৰকাৰে সকলো ঠাইত ভাল ইণ্টাৰনেট দিব লাগে বুলি মই ভাবোঁ। বা ইণ্টাৰনেটৰ সুবিধা দিব লাগে অনলাইন আহঁ। মোৰ মনত হয় যে চৰকাৰ আৰু সাধাৰণ মানুহে একেলগে যদি দায়িত্ব পালন কৰিলে কৰে। ডিজিটেল পে'মেণ্টৰ ব্যৱস্থাটো বেছি সফল হ'ব। এ মই ক'ব বিচাৰো যে ডিজিটেল পেমেন্ট আৰু আমাৰ জীৱনৰ বহুতো সহজ কৰি তুলিছে। যদি ইয়াক বুদ্ধিমত্তাৰে আৰু সাৱধানেৰে ব্যৱহাৰ কৰোঁ। তেন্ত ইয়াৰ পৰা আমি বহুতো লাভ পাব পাৰিম মই এইখিনিয়ে কব খুজিছিলোঁ।
হয় সেইয়াই। কৈছে আপোনাৰ অঞ্চলত বাকী ডিজি পেমেন্টৰ প্ৰভ কেনেকুৱা বহুত মানুহে ইউজ কৰে নে?
আমাৰ অঞ্চলৰ ফালে প্ৰায়ভাগ আমহ সেইটো যিহেতু নগৰত থাকো চহৰত
হয়।
সেইবাবে আমাৰ ইয়াত চ চব ফালে ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰে আজিকালি চব দোকান। মতে হওক মানুহে চবে ডিজিটেল পেমেণ্টেই ব্যৱহাৰ কৰে বেছিভাগে। কাৰণ ইয়াত চোৰ ডোকাইতৰো বহুত সমস্যা আছে কাৰণ ইয়াত মানুহ বহুত।
হয়।
সেইবাবে মানুহে আজিকালি বেছি পইচা লগত লৈ নুফুৰে। সেইকাৰণে বেছিভাগে ডিজিটেল পেমেণ্ট লৈ ব্যৱহাৰ কৰে ব্যৱহাৰৰ বাবে।
হয় হয় ডিজিেল পেমেণ্টৰ আমাৰ ইফালে এতিয়া ব্যৱহাৰ কৰি
আহ। কওকচোন- আজি আপোনাৰ লগত অ।
হয়।
আজি কথাখিনি বহুত ভাল লাগিল আপোনাৰ লগত।
হয় হয়।
এ ৰাখিছো আজি।
ঠিক আছে দিয়ক ভাল লাগিল আপোনাৰ কাৰে অলপ কথাখিনি শুনি ধন্যবাদ।
অ।